হেল্ল'
হেল্ল
তো মাতটো অহা নাই দূৰৰ পৰা আহিছে হেল্ল'
হেল্ল'
শুনিছ হেল্ল তোৰ মাতো স্পষ্ট অহা নাই অ বহুত দূৰৰ পৰা আহি আছে।
শুনিছ নে।
আৰু অলপ জোৰচে কব পা মানে ওচৰ আন ফোনটো।
শুনিছনে নাই।
অহ এতিয়া শুনিছোঁ।
অহ ক।
অহ কি কৰিছ।
আছোঁ।
বাকী কলেজটো নাই এতিয়া।
নাই নাই।
অহ তই অহ মেজৰ কিহত লৈছিলি।
ইকনমিক্স।
অহ কিহত তোমাৰ মাতটো আকৌ সেয়া হৈ গৈছে।
ইকনমিক্স ইকনমিক্স।
অহ এনেই ইকনমিক্সত মানে কি কি পঢ়াই আছিলে।
পঢ়াই আছিলে এইবিলাক অহ মেক্ৰ' মাইক্ৰ' এইবিলাক আৰু। ইণ্ডিয়ান ইকনমি আছে এইবিলাক আৰু।
উম মানে তাইৰ ভি ভিতৰত কি কি আছে মানে কেনেকুৱা ধৰণৰ বস্তুবোৰ তহঁতে পঢ়ি আছ শিকি আছ।
সেইবিলাক আৰু কি ইনফ্লেশ্যন এইবিলাক মুদ্ৰা স্মৃতিবোৰ যে। সেইবোৰৰ ওপৰত।
অহ
তাৰপিছত আকৌ এইবিলাক, জনসংখ্যা জি ডি পি এইবিলাক,
অ-অ বাকী এনে তই তাকে এনে তই ইকনমিক্সে কিয় লৈচ।
কাৰণ মানে সেইটো মানে অলপ কিবা ইউনিক চাবজেক্ট বস্তুটো মানে। ট্ৰেক কৰে আৰু।
অ' সেইনে তই কি ভাব যে আমাৰ কানট্ৰিৰ ইকনমিকটো কেনেকুৱা কি হয় স্ত্ৰীকলি, ত
বাকীবোৰৰ মানে বাকীবোৰতকে আৰু অলপ কম আৰু বুজি পাইছ ন।
উম,
সেনেকুৱা কথা।
এনে কিবা ইণ্টাৰ্ণশ্বিপ কৰিছিলি নে।
মইতো এইটো ফাইনেন্সৰ ওপৰত কৰিছিলোঁ আৰু।
অ' ক'ত কৰিছিলি?
এইটো চান্দমাৰী এইটো আছে আৰু চান্দমাৰিত।
অ-অ-অ, মানে কেনেকুৱা আছিলে ভাল আছিলে নে? অ' এনে ভাল।
ভাল-ভাল-ভাল-ভাল হয়। ডাটা এনালিচ কৰা আৰু এইবোৰ আৰু।
অ-অ ঠিকে এনেই তই পিছলে আৰু কি ভাবিছ এতিয়া। কি কৰিম বুলি ভাবিছ চাৰি বছৰ, তিনি বছৰ,
এতিয়া মই চাৰি বছৰ কৰিম আৰু ইকনমিক্সত।
অ' এনেই চাৰি বছৰ তোক কি দি আছা মানে ইমান নতুন-নতুন এ আমাৰ নতুন, অ' এদুকেটিন পলিচীটো যে সেইটো উণ্ডাৰতে কৰি আছোঁ। চাৰি বছৰ ত এনেকুৱা কি আৰু নতুন বস্তু এড কৰিছে। যোগ কৰিছে মানে।
এতিয়াতো মানে কি ভালকে নটিচটো আহাই নাই। তো সেনেকুৱা কথা আৰু, এতিয়া মানে দিব আৰু আগষ্টৰ আগত আৰু বস্তুখিনি।
গোটেইখিনি আৰু বুজাই দিব আৰু তেতিয়া। কি থাকিব, কি নাথাকে এইবোৰ আৰু।
অ' এনে তই ইকনমিক্স লৈ অ মানে পিছলে কি কৰিব পাৰ?
চা ইকনমিকসত মানে বহুত ক মানে আছে বুজি পাইছ। কিছুমান চাবজেক্টত মানে কেইটামানে থাকে ন। যেনেকুৱা আছামিছ এইবিলাকত আৰু। কিছুমানে থাকে চব বস্তু সোমাব নোৱাৰে সিহঁতে, এতিয়া ইকনমিক্সত সবতে যাব পাৰে সেনেকুৱা কথা চবতে লাগে আৰু ইকনমিক্সটো বেংকতো যাব পাৰে বাকী চবতে যাব প ৰে স্কপ আছে মানে ভাল স্কপ এটা।
এনেই কোন কত কাম কৰে মানে
মই এতিয়া মানে চাই আছো আৰু। বেংকিং-বেংকিংটো চাওঁ আৰু কি হয়।
অ' বেংকৰ চাকৰিটোতো ভালে হয় বহুতে কৰে আৰু। আৰু ভাল জাগাত থাকিলে ভাল অ মানে ভাল এটা চিকিৰিটি পাই যায় যে তাতে থাকিব অ
এনে তোৰ কি নলেজ আছে ইকনমিক্স
উম মোৰটো মই অ নাই মই ইকনমিক্স টো মানে বুজো যে কিবা পইচাৰ লেন দেনৰ নিচিনাই বুজো আৰু যেন পইচাৰ ওপৰতে হয় গোতেখিনি মই এনে মই এনে পঢ়িছিলো অ বাত মই ইমান বিশেষ এটা ভাল নাপালো চাবজেক্ট অলপ টান বালো টানো নহয় মেশথ থাক ন ত' সেই হিচাপে অলপ ভাবিলো তান হ'ব কিন্তু সেয়া আৰু এখন দেশৰ ইকনমিক চিতিৱেচন টো চায় মানে সেইটো বুজিছো আৰু সেনেকে বুজোৱা আৰু এতিয়া আমাৰ মা দেউতাৰ কাৰণেতো সেইটো বেলেগ ধৰণে হব ন
এনেই অ তই যে ইকনমিক্সৰ যে মানে ক্লাছেছ বোৰ কৰ সেইবোৰ ভালকে সেয়া বুজি পাও নে নে পিছত আহি আৰু বুজিব লাগে
যিমানে মানে সেই বস্তু
হেল্ল'
অ যিমানে মানে
অ
কলেজত যিমানে মানে নুবুজাও কিয় আৰু ঘৰত অলপ মানে অলপ বেছিকে চাব লাগে কলেজত ইমান ভালকৈ নিদিয়ে ন বস্তুটো মানে এক্সপ্লেইনতো বেছি ভালকে নকৰে হ'লেও মানে বুজি পায় আৰু বস্তুটো উম ঘৰত আহি অলপ বেছিকে চাব লাগে বুজি পায় আৰু উম বস্তুটো
ক এনে কোম্পানী চম্পানী তো ভালে পোষ্ট থাকে
অ ভাল থাকে ভাল
অ আৰু বাকী এইটো মানে পিছে পিছলে তই কি কৰিম বুলি ভাবিছ
পিছলৈ মানে
মানে এই চাৰি বছৰ কৰিবি নে মাষ্টাৰ্চ কৰিবি নে কি কৰিবি
তাৰপিছত মাষ্টাৰছটো কৰিব লাগিব আৰু
অ সেইটো ইয়াতে কৰিবি নে ক'বা বাহিৰত কৰিবি
ইয়াতে কৰিম চাগে মানে অসমতে হ'ব আৰু বস্তুটো
অ এনে অ ইয়াত তে এনেকুৱা ভাল জোগা আছে নে স্কপ আছে নে মানে কৰাৰ ভাল
আছে আছে গুৱাহাটী ইউনিভাৰ্চিটিটো ভালেই মানে ইকনমিক্সটো বেয়া নহয়
আহ ঠিক অ অ এনেতো ঘৰত কোনোবা আছিলে নেকি ইকনমিক্সত মেজৰ লোৱা
নাই নাই ময়ে এটা প্ৰাণী
তয়ে নেকি
মইয়ে চবে টান পায়
মেথছটোৰ কাৰণে টান বাই সম্ভৱ বা কিছুমান ডাটাবোৰ বদলি থাকে ন
এতিয়াতো ষ্টেটষ্টিক আহি গৈছে মানে সেইটো কথা মেথছ নাইে বুলি কব পাৰি ফাৰ্ষ্ট ছেকেনত আছিল আৰু তাৰ পিছতো নাই আৰু
অ
মেথছটো হ'লে অলপ হ'লেও পাৰি বস্তুটো কিন্তু ষ্টেটষ্টিকটো অলপমান টান হৈ যায় ন বস্তুটো। সেনকা কথা বাকীবোৰ ইজিয়ে মানে পঢ়িলে পাৰি যায়। কিন্তু অলপ এইটো বস্তুত মাথা মাৰিব লাগে আৰু।
অহ এনেই এনেই তোৰ ইকনমিক্সৰ বুকছ চেনল আছে নে কিতাপ।
উম উম আছে আছে।
কেনেকুৱা কি ধৰণৰ হয়?
ভালে।
মানে চব থাকে আৰু। এক্সপ্লেনেশ্যনবোৰ ভালকে থাকে আৰু।
অ', ঠিকে, ঠিকে আৰু পৰীক্ষাবোৰ কেনেকুৱা গৈছে?
ঠিকেই গৈছে, ইকনমিক্সত।
অ', বেছি হাৰ্ড আহে নেকি পেপাৰখন?
নাই, নাই, ইমানো হাৰ্ড নিদিয়া। নাই মানে লিখিবও যাতে চবেই পাৰে সেনেকে দিয়ে আৰু।
এনেই তোক কি লাগে মানে চাবজেক্টটো লৈ পিনে কিবা ভাল উন্নতি আছে নে নাই?
আছে, আছে। বহুত উন্নতি আছে মানে যদি ভালকে কৰিব পাৰ' আৰু পিছলৈ ইন ফিউচাৰ। ভাল আৰু কিবা এটা কৰিব পাৰিবি আৰু ইন ফিউচাৰ।
মানে নিজৰ প্ৰাইভেট কে হ'লেও কৰিব পাৰিছ
উম, পাৰি, পাৰি বিজনেচতে বহুত কাম আহি যায় ন'।
অ', এনে এনেই এনেই জানা মতেটো বেংকত আছে, বেংকত হ'ল, বিজনেচ হ'ল। আৰু আৰু কি কিহত থাকে?
আৰু আৰু আছে আৰু কোম্পেনীজবোৰ আৰু সেইবিলাকতো থাকে আৰু বস্তু
অ'। এনে তাতে তই গ্ৰেজুৱেচন কৰিয়ে সোমাব পাৰ' মানে বি এটো কৰিয়ে সোমাব পাৰ নে আৰু কিবা ভাল লাগে।
বি এটো কৰিও পাৰে বেংকিং এইবিলাকত।
ভালে তই কৰবাত ট্ৰাই কৰি চাইছ। ছিলি নেকি কৰ'ৰবাত দিয়াৰ পৰা কিবা।
এতিয়ালৈ চোৱা নাই আৰু পিছলৈ চাম আৰু। ন ফ'ৰ ইয়েৰটো কৰোঁ তাৰপিছত চাম আৰু ভালকৈ।
পৰিয়ৰটোত অ কিবা ৰিচাৰ্চ থাকিবতোৰ নে নাথাকে।
ঠিক হোৱাই নাইচোন। মকা আৰু ফ'ৰ ইয়েৰটো মানে অনাৰ্ছ হিচাপে থাকিব আৰু।
অ ত সেইটোত কিবা? ই ভিতৰুৱা বস্তু পঢ়াব নে পেপাৰ বদলিব তহঁতৰ নে কিবা তহঁতে। ইকনমিক্সৰ নিজৰ নিজৰ পেপাৰ ল'ব পাৰিবি নে কিবা সেনেকুৱা হ'ব।
সেনেকুৱা নাথাকে স্পেচিফিকেলি দিয়া থাকিব আৰু।
অ এনেই গম পোৱা নাই ন এতিয়ালৈ।
এতিয়ালৈ দিয়া নাই সেই বস্তুটো।
অ এনে ইকনমিক্স আৰু কোন ক'ত ক'ত কলে।
আগতে যিটো এম এড মানে ছাবজেক্টবোৰ আছিল আৰু ইকনমিক্সৰ সেই। টোৱে আহিব বুলি মানে কৈ আছে মানে। এতিয়া ফৰি ইয়াৰ ন একেই অলপ এম এ টাইপে হ'ব বস্তুটো। তেনেকুৱা। ছাবজেক্টটো সেইটোৱে আহিব বুলি কৈ আছে আৰু চিলেবাছটো একেই হ'ব অলপমান
অ বুজিছো ত তিনি বছৰ চৰ কৰাতটো বেছি পাৰ্থক্য নকৰে চাগে
নাই নাই নকৰা অলপ মানে চিমিলাৰিটি থাকিব আৰু
অ বুজিছো এনেই আমাৰ ইয়াতে ইকনমিক আৰু ক'ত ক'ত আছে
ক'ত ক'ত আছে মানে
মানে ক'ৰ ক'ৰ কলেজ বা কিবা ডিপাৰ্টমেন্ট সেনেকুৱা ক'ত আছে ভাল মানে
ভাল
উম
ভালটো কলেজ বুলি ক'লে এইটো বি বৰুৱাত ইমান ঠিক নাই বোলে মই শুনামতে ইমান ঠিক নাই বি বৰুৱাত ইকনমিক্স ডিপাৰ্টমেণ্টটো এনেকুৱা আৰু আৰ্য চাৰ্জ আছে বাৰু এইবিলাক
অ অ দে দে হ'ব দে ঠিক আছে
উম উম দে দে হ'ব দে অঁ দে দে